হেল্ল'-
হেল্ল' কোৱা?
কি খবৰ?
খবৰ ভালে আছে দিয়া
উম কলেজ শেষ হোৱাৰ পিছত যোগাযোগ শেষ হৈ যোৱা যেন হয় ন?
অ হয় দিয়া পিছে লগ পাম নে নাপাম বা?
লগটো পাম ব বাৰু? পিছে মই ফোন কৰিলো তুমি এই গ্ৰেজুুৱেচনটো শেষ হোৱাৰ পিছত কি কৰিম বুলি ভাবিছা? এম এ নে বিএড এণ্ট্ৰেন্ঞ্চ দিবা?
মইতো দুটাৰ মাজতেই ভাবি আছো কোনটো কৰো? বি এডো কৰিব মন যায় কিন্তু তাতে খৰচ বেছি আৰু এম এটো কৰা যায় ইতা খৰচ অলপ কম হ'ব
উম- এম এ কৰিলে আৰু অলপ পঢ়িব লাগিব এম এ দুই বছৰ তাৰপিছতে আৰু
উম হয় দিয়া এনেওটো হবই পঢ়িবতো লাগিবই বহুত এনেও তুমি পিছে কি চাকৰি কৰিব বুলি ভাবিছা
ভাবিছো ৰেলৱে যিমান বোৰ আহে সেইবোৰ দি থাকো হয়তো ভাগ্যত থাকিলে পাই যাব পাৰোঁ ভাবিছো এম এও কন্টিনিউ কৰো
ৰেলৱেৰ কাৰণে কি কি পঢ়িব লাগে।
ৰেলৱে কাৰণে সে ধৰ আ জেনেৰেল নলেজ তাৰপিছত গণিতৰ জেনেৰেল গণিত সাধাৰণ গণিত সেবোৰ। ৰিজনিং সেগিলান সেইবোৰো চাব লাগে।
বোধ হয।
কঠিন মানে তো চাকৰি পাবলেতো দিব লাগিবই। আৰু আজিকালি যি কম্পিটিচন হৈ পৰিছে।
হয় দিয়া। পিছে দুটা তুমি কেনেকৈ মেনেজ কৰিবা, ইফালে চাকৰিৰো আফেলে এম এ।
কৰিব লাগিব। কিবাটা আৰু এক্সট্ৰা ইনকামতো কৰিব লাগিব।
উম এক্সটা ইনকামৰ বাবে কি কৰিবা?
ভাবিছো ক'ৰবাত সোমাও নেকি সেনেকাকে টিউচনো কৰিব পাৰো। কেইজনমান লৰা ছোৱালী গটাই।
উম টিউচনটো মোৰ মতে অলপ ভালে আছে তাতে তুমি ইফালে পঢ়াটো কণ্টিনিউ কৰিব পাৰিবা আৰু আগৰ পঢ়া বিলাক অলপ নলেজটোও পাই যাবা।
উম', চাও। গাও গাও অঞ্চলত মানে ইমান সহজে দিব নোখোজে। তে
অ, চহৰৰ ফালে পোৱা যায়।
উম পিছে তুমি এ এম এ যদি কৰা কত গুৱাহাটীত যাবা নে ইয়াতে কৰবাত ওচৰতে কৰিবা?
মইতো ভাবি আছো গুৱাহাটী কৰা বুলি তুমি ক'ত কৰিবা?
চাও কি হয় গুৱাহাটীত চিতটোত পাব লাগিব ন।
উম সেই পঢ়িব লাগিব ভালকে আৰু।
উম আৰু গুৱাহাটীত গ'লেতো খৰাচো আছে।
সেইতাতো থাকিবই ঘৰৰ পৰা দূৰত গৈ
উম ৰুমৰ ভাড়া খোৱা খানাৰ খৰচা। লাইটৰ বিল।
বিলাক মিলে যে হোষ্টেল চোষ্টেল যাবলে ত ভালে আছে।
উম। পিছে আমাৰ বাকী লগবোৰৰ কথা গম পাৱা আমি তেওঁলোকে কি কৰিব?
তেওঁলোকে কি বা কৰে আহ। তাৰে বোধয় চল্লিশ পাৰ্চেন্টে বোধয় ইফালে বি এড কৰিব আৰু কিছুমানে এম এ কৰিব। আৰু বেছিভাগেতো দেখোন বাদেই দিছে পঢ়া।
বেগেলতে বহুতে বাটতি দিয়ে।
হয় কিয় বাৰু?
পইচা দিব লাগে ন
উম।
পিছে তুমি বি এডৰ কাৰণে প্ৰিপেৰেচন কৰি আছানে নাই?
বি এডৰ কাৰণে অলপ চলপকে কৰি আছো। ইফালে আৰু এই বহুত অনলাইনত আহে যে কিতাপ কিনিব লাগে। কিতাপ কিনিব গলে যে আৰু বেছি খৰচ। তাৰ কাৰণে ভাবি আছোঁ কেনেকৈ চলিম এনেই অনলাইনতো কৰিম বুলি ভাবিছোঁ।
বি এডৰ হয়নে বহুত এনট্ৰেঞ্চৰ ওলাইছে নটিফিকেচন। কৰিলে কৰিব পাৰা।
তুমি ইফালে এম এৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা?
মইো ধৰ চাই আছো বি এডৰ কাৰণে চাওঁ।
তুমিও বি এড কৰিবা?
দিব পাৰো এই এবাৰ। চাওঁ কেনেকুৱা এক্সপিৰিয়েন্ঞ্চ এটা লৈ লও।
অ।
নাই কিতাপ লোৱা নাই সেনেকে নাই লোৱা নাই কিতাপ সেনেকে।
অ,।
এনে এই জেনেৰেল নলেজৰ এটা মেন আছে।
অ। তেন্তে তুমিও অনলাইনতো কৰিবা চাগে?
উম। বাকী ৰিজাল্টটো দিয়া নাই ন?
নাই দিয়া কিমান বা টাইম লাগে আকৌ দিবলৈ এইটো।
উম চেকিনং ভালেখিনি টাইম লাগে।
উম টাইমটো লাগিবই।
বাকী এটা ভাল হ'ল যে পৰীক্ষাটো সোনকালে শেষ হয় গ'ল।
অ নহ'লে আৰু ঝেমেলা। ইফালে কেতিয়া পৰীক্ষা দিম কেতিয়া ৰিজাল্ট দিব কেতিয়াবা এনট্ৰেন্ঞ্চ দিম?
উম নতুন শিক্ষা ব্যৱস্থাৰ কাৰণে ভাল হৈছে অলপ। চি বি এছ ই ৰ লগত কমপ্লিট কৰা যায় এতিয়া টাইমটো মিলি গৈছে।
উম ইফালে আৰু বি এ টোও চাৰি বছৰ হ'ল ন আকৌ?
উম পিছে তুমি চাৰি বছৰটো কৰিবা নে ডাইৰেক্ট এম এ টো কৰিবা?
ভাবি আছোঁ চাৰি বছৰ কৰিলে এম এটো এক বছৰ কম লাগিব। সেইফালে খৰচ পাতিও কম যাব।
উম। আমাৰ কলেজৰ পৰা চাৰি বছৰটো লৈ, কৰিব দিবনে নাই।
দিব চাগে, কলেজেতো ভাবি আছে।
দিলে ভাল হয়, খৰচা এবছৰৰ কমি যায়।
অৱশ্যে তোমাৰ ভাইটিটো এতিয়া মেট্ৰিক দিলে পিছে তাই আৰ্টচ পঢ়িব নে চাইন্স পঢ়িব আকৌ?
সি চাইন্স পঢ়িব বুলি ভাবি আছে। চাইন্সত মানে তাৰ ইচ্ছাটো ভাল।
উম। উম, ভালে আছে দিয়া। পিছত ভৱিষ্যতে গৈ কি হ'ব ডাক্তৰ নে ইঞ্জিনিয়াৰ?
সেইবোৰ ভাবা নাই কিন্তু সি কৈ আছে যে এটা ভালকে দৰমহা পোৱা এটা চাকৰি পালে হ'ল, সকলোৰো মেইন লক্ষ্যটো চাকৰিয়ে ন'।
বা ইমান সৰু বয়সতে ভাবি আছে, বঢ়িয়া।
উম। আৰু সিটো ইংলিছ মিডিয়ামত পঢ়া ন' চ' সিয়াৰ কাৰণে ইজি হৈ যাব অলপ।
উম। ইংলিছ মিডিয়ামত থাকিলে বাহিৰতো চাকৰি কৰিব ইজি হয়। ইংলিছেদি টকিং কৰিব পাৰিব।
উম। পিছে তোমাৰ ঘৰত খবৰ কেনেকুৱা চবৰে?
চবৰে খবৰ ভালে, চবে ইফালে মোক আইডিয়া দি আছে ইটো পঢ়, সিটো পঢ়, মোৰ আৰু মা, ভাল নালাগা হৈছে।
এইটো হয়েই সকলোৰে ঘৰত।
তোমাৰ ফালে কি প্ৰেছাৰ দিয়া নাই?
দিয়ে অলপ চলপ। সেইটোতো নৰ্মেল কথা, পেৰেন্সেতো সেইটো কৰে।
উম, মা দেউতা এইবিলাকে। আৰু এই যিমান যি ডাঙৰ পৰিয়ালৰ যিমান মানুহ থাকে সিমান মানুহৰে বেলেগ বেলেগে আইডিয়াবিলাক দিয়ে।
উম, আৰু পৰিয়ালটোতো ভালেই ডাঙৰ ন'।
হয় দিয়া, বহুত ডাঙৰ।
উম, আমাৰতো ধৰ মানুহ কম সেইকাৰণে অলপ বাচি গৈছোঁ।
উম, তোমালোকৰে ভাল।
পিছে এই বন্ধত ক'ৰবাত যাব নে নাই? এই মাচটো বন্ধ পাইছা।
এ, বন্ধ পালেওনো কি লাভ ইফালে আৰু টিউচন কৰিব লাগে। আৰু ইফালতে ই এক্সামৰ কাৰণে আৰু পঢ়িব লাগে।
অ', অ' মইটো পাহৰি গৈছোঁ।
অ'। তুমি কি
মইতো এতিয়া তিনিজন কৰি আছোঁ, তুমি কি আগৰ দুজনক এৰি দিলা নেকি টিউচন?
নাই কিন্তু এই মোৰ বন্ধ পালো ন', তেওঁলোককো অলপ বন্ধ দি দিছো। তেওঁলোকো অলপ ইনজ
অ' সিহঁতৰো এতিয়া বোলে একজাম শেষ পাইছে ন'?
উম, আৰু যি গৰম দিছে।
অ' গৰমটো হৈছে কিন্তু আমাৰ এইফালে আকৌ ইহঁতে টিউচনো বন্ধই ল'ব নিবিচাৰে।
ভালে পঢ়া শুনাত কিজানি মনোযোগ আছে পুৰা।
অ' কিন্তু মোৰ ইফালে যে খাটনি বেছি বাৰে।
উম সেইটোও হয়, পিছে তোমাক কিমানকে দি আছে পইচা?
এ নাই বেছি দিয়া নাই এটা টিউচন কৰিলে মাত্ৰ পাচ শকে মাহত।
উম, আমাৰ এইফালে
হয়, চহৰৰ ফালেতো বোলে বহুত ক্লাছ এই টোৰ ছাত্ৰ-ছাত্ৰীক কৰিলেই বোলে। দুই হাজাৰ, তিনি হাজাৰ ইমানকে দিয়ে।
উম! চহৰত থাকিলে সুবিধা আছে কিছুমান।
উম। এ চহৰত ইমানো বেচি ভাল নাই, পলিউচন চাৰিওফালে।
উম। আচ্ছা তুমি কি কৰা জনাবা মোক পিছত ভালকে ডিচিছন কৰি।
অ' দিয়া তুমিও পিছে ফন কৰিবা আকৌ। অ' উম। অ' ঠিক আছে।